হেল্ল।
লওঁ
আহ কি কৰি আছা?
এইয়া তোমাৰ এনে শুই আছিলো। ভাতকেইটা খাম বুলি ভাবিছিলো কে আৰু
আচ্ছা আচ্ছা মই এতিয়ালৈকে ভাত খোৱা নাই বাৰু খাম অলপ পিছত বনাই আছে। নাই না নাই এতিয়ালৈকে খোৱা নাই। খাম আৰু।
উম।
বাকী খবৰ-খাতি ভাল?
বাকী ভালেই অ, তোমাৰ?
মোৰো ভালেই দিয়া।
চলি আছে আৰু।
উম, ঠিকে আছে চলি আছে তোমাৰ গৈ আছো মানে জিম-টিম গৈ আছো উম। বতৰ ইয়াত তোমাৰ লাহে লাহে মানে বৰষুণ দিয়া আহি আছে আৰু।
লেও ষ্টাৰ্ট হৈ গ'ল।
সেইটোয়ে- সেইটোয়ে মানে কি কবা মানে গৰম দিন আহিলে তোমাৰ গৰম দিয়ে দুদিন মান গৰম দিব তাৰপিছত এদিন মান ঠাণ্ডা দিব আ ঠাণ্ডাতো কেনেকুৱা দিয়ে ব খুন দি পাঁচ দহ মিনিট দিয়ে আৰু বৰষুণ তাৰ পিছত ৰখি যায় আৰু।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
সেইটোয়েটো, কিয়ে তোমাৰ ঠাণ্ডা পৰিব সেইটোয়ে। নিদিয়ে এনেকে ভালকে।
উম।
কি তোমাৰ ঘৰৰ ফালে চলি আছে নে খেতি।
আৰম্ভ হৈছে আৰু বৰ্তাহতে কৰি আছে।
আটচা- আটচা মানে কি খেতি কৰে তোমাৰ সেইফালে।
ধান খেতি। আৰু নিজৰ মেল আছে।
আটছা-আটছা নিজৰে মিল আছে। ঠিকে আছে তেনে পইচাটো ছয়ছা আহে আৰু। আটছা- আটছা আমাৰো এইফালে আছে আৰু আমাৰ ঘৰতে আৰু পিছতে আছে পুৰা এইটো পুৰা মানে খেতি কৰে তোমাৰ ধান খেতি কৰে। এনেকে আলু খেতি কৰে। পিয়াজ তিয়াজ। বহুত আছে।
আলু পিঁয়াজো কৰে নেকি।
অ', পিঁয়াজো কৰে চব কৰে ইয়াত, বহুত ডাঙৰ খেতি, মই মনে ইমান নাহোঁ ন ঘৰত। কিন্তু খেতি আছে, বহুত আছে মাটি আছে। উম, আছে-আছে। উম।
আমাৰো মাটি আমাৰ পাঁচ বিঘা মান হ'ব।
পাঁচ বিঘা ন, তেনে আচ্ছা তাত আচ্ছা-আচ্ছা, আমাৰো তেনেকুৱাই আমাৰ মানে আছে সাত বিঘা মান আছে, দুই বিঘা বেলেগক দিয়া আছে বাকী পাঁচ বিঘা আমাৰে কৰে আৰু মানে।
উম, আমাৰ এইখিনি কাম হোৱাই নাই একো।
আচ্ছা- আচ্ছা মানে আমাৰ এতিয়া ধান ৰুইছে বাৰু ধান এতিয়া ফুলিছে লাহে- লাহে আহি আছে।
ল'ব চাগে, এনেই বাৰুো যোন জোনটো মানুহে লোৱা আছে দুবিঘা মাটি, সেইটোতো আগৰ পাই লোৱাই আছে বাৰু।
আচ্ছা, মানে বহুত আগৰ পৰাই ইহতে লৈ মানে তাত কাম কৰে আৰু।
অ'-অ', কাম কৰে, বছৰেকত সেয়া দিয়ে আৰু। মোটামুটি তোমাৰ ছিক্সটি ছেভেণ্টি পাৰ্চেণ্ট মান।
ছিক্সটি ছেভেনটি পাৰচেন্ত, মানে তোমাৰ বহুত হয় আৰু ন প্ৰফিট মানে ছিক্সটি চেভেনটি দিয়ে যদি। কাম কৰা মানুহজন উম। ঠিকে আছে আৰু এতিয়া এইবিলাক ৰুইছো ধান- চান ৰুইছে এতিয়া বৰষুণ ভালকে পাব লাগে ন। মানে আৰু ঘৰৰ ম বতৰৰ পৰা কিমান পানী দি থাকিবা
সেইটো
পইচা যায় ন সেইটোৱে আৰু বষ সেইটো সেইটোয়ে আমাৰতো ঠিক আছে আমাৰো এতিয়া মটৰ আছে পানী নাপালে পানী দিম বেলেগ মানুহ যত গাঁৱত থাকে সিহতৰ ইমান ব্যয়ৱস্থা নাই পানী দিয়া সিহঁতৰতো আৰু দিগদাৰ হয়
উম
সেইটোৱে তোমাৰ বাকী তোমাৰ হেৰি কি দিয়ে বাৰু ফাৰ্টিলাইজ কৰিবলৈ তোমাৰ খাৰ ছাৰ
চাৰ মাৰে অ এটো ইউৰিয়া
আচ্ছা আচ্ছা বাকী তোমাৰ ট্ৰেক্টৰ চেক্টৰ আছে নে নিজৰ
নিজৰটো নাই বাৰু বৰ্তাহতৰ আছে কামত লগা হ'লে এইখনেই লৈ আহোঁ
আতচা আতচা থে আছে বাৰু নিজৰ এটাত থাকিব লাগে ট্ৰেক্টৰ এটা মানে আমাৰো এটা আছিল ন মানে এবছৰ মানে হ'ল মানে বেয়া হৈছে ঠিক কৰিবলে মানে বহুত খৰ আচ্ছা হৈ গৈছে।
অ', খৰচা হয়তো
টো এই কাৰণে মানে ঠিক কৰিব পৰা নাই আৰু মানে ধানৰ খেতিটো ইমান কম চলি আছে ন' ৰ'দ চ'ত মানে দিয়ে ৰ'দ চত দিয়ে মানে ধানখিনি মানে মানে শুকাই যায় মানে। পানী নাপায় ন' বেছি ভাল। তাৰপিছত সেইটোৱে আৰু সেইকাৰণে মই ভাবিছো খেতিৰ কাৰণে তোমাৰ ট্ৰে টৰ তোমাৰ হ'লে মানে ভাল আছিলে সেইকাৰণে তোমাক কল কৰিছিলো তোমাৰ তাত হ'ব নে নাই।
আছিলে মানে পাৱাৰ টিলাৰটা আছিলে কিন্তু পাৱাৰ টিলাৰটো কাম চলেই নচলাব তোমাৰ এতিয়া।
আচ্ছা, আচ্ছা।
এখন জেগাত খেতি কৰিছে, এইখন জেগাৰ কিমান ডাঙৰ তেওঁটো কথা হয়।
অ', আচ
এই প্ৰ গ কামত আহে ধৰা অলপ সৰু জেগাত কামত আহে এতিয়া তোমালোকৰ জেগাতো ডাঙৰ নে সৰু বা এতিয়া।
ন আমাৰ জাগাটোতো মাটিতো বহুত আছে। নাজানো দেই এতিয়া। আনি চাব লাগিব কি হয়।
অ' জেগাটো যদি মানে ধৰা বেছি ডাঙৰ নহয় তেনেহ'লে পাৱাৰ টিলাৰ দিয়ে তুমি কাম চলাব পাৰিবা, নহ'লে যদি ডাঙৰ হয় তেনেহ'লে ট্ৰেক্টৰ ল'ব লাগিব।
অ' সেইটোৱে সেইটোৱে মানে ইমানো সৰু নহয় আৰু, সেইকাৰণে মানে ঘৰত দেতাই কৈছিলে মানে ট্ৰেক্টৰ এখনে আনিবলৈ আৰু।
অ' তেনে ট্ৰৈক্টৰ লাগিব চাগে।
অ' মানে আমি মানে ট্ৰেক্টৰ এটা আনিলো হয় আমি ভাড়াটো দি দিলো হয় দুই দিনৰ। যিমান কাম কৰে সেইটো আৰু মানে। চ' তুমি ক'বাচোন কিবা ট্ৰেক তৰ, পালে।
আছে বাৰু বৰ্তা ঘৰত আছে, বৰ্তা কিমান দিনৰ কাৰণে ল'বা তুমি? উম, দিয়ে।
অ', দিয়া তেনে মোক তোমাৰ বৰ্তাৰ নম্বৰটো দিবাচোন, মই কথা বতৰা পাৰিম, ভাড়াটো কিমান লয়, কি কৰে, কেতিয়া ফ্ৰী হ'ব আহিব পাৰিব।
তোমাক কিমান দিনৰ কাৰনে লাগে?
তোমাৰ লাগিব দেই, মাটিতো তোমাৰ এবিঘা মাটিত পুৰা মানে চাউল ৰুইছে আৰু বাকীটো মানে ট্ৰেক্টৰটো বেয়া ন ত' চাৰি বিঘা মাটি এনেই পৰি আছে। চ' চাৰি বিঘা মাট টি, কাৰণে তোমাৰ কমচে কম তিনি দিন লাগি যাব।
তিনদিন‌ লাগি যাব ন?
অ', তিনদিন লাগি যাব, ৰাতি, দিন কাম কৰিলে।
ধৰা উম, মেক্সিমাম দুসপ্তাহ ধৰা।
অ', এক অ', এইটোয়ে কৰিব পাৰি কি মানে তোমাক এনেকে মাট মাটিটো খান্দি, খান্দি আকৌ পানী দি আকৌ এবাৰ খান্দিব লাগে ন?
উম।
সেইটোৱে তোমাৰ
বৰষুণ অহাৰ পিছত আকৌ আ, এবাৰ সিঁচিব লাগিব।
অ', সেইটোয়ে তেতিয়াও সেইটোয়ে, সেইটোয়ে এতিয়া বাৰু আমাৰ বৰষুণ দিয়া ষ্টাৰ্ট দিছে আকৌ, আকৌ মানে দিছে আৰু এতিয়া।
উম, পানী যেতিয়া পুৰা ভালকে হ'ব আকৌ এবাৰ মাৰিব লাগিব।
অ', সেইটোৱে, সেইটোৱে।
তেতিয়া তাৰ ওপৰত মাৰি কেনে তুমি কঠীয়া চঠীয়া লগাব পাৰিবা ধৰা।
অ', সেইটোয়ে বাকী আমাৰ, তোমাৰ ৱৰ্কাৰজন মাতি দিম আৰু তুমি যেতিয়া খেতি মাতা মানে ট্ৰেক্টৰ যে চলিব এ। তেওঁ মানে হাতৰে মাৰি থাকিব আৰু বাকী এনে কি ৰোৱা ভাল হ'ব নি নিশ্চ তাউলেৰো
আমি ট্ৰেক্টৰ লোৱা বেছি বেছি ভাল হ'ব ট্ৰেক্টৰ লোৱা আৰু তুমি মানুহ কেইজনমান লগাই দিয়া
অ অ
তেতিয়াও ভাল হ'ব নহ'লে তুমি সুদা টেক্ট্ৰৰটো লগলে অলপ বেছি টাইম লাগিব পাৰে আৰু এনে মানুহ যদি লগাই দিয়া তেনে পটকতে হ'ব আৰু
আচ্ছা আচ্ছা বাকী তোমাৰ খেতিৰ কাৰণে মানে কি খেতি কৰা বেছি ভাল হ'ব
তুমি এতিয়া আলু খেতি কৰিব পাৰা আৰু চাউলৰ খেতিটো কৰিব পাৰা দেই
আউল আৰু চালো আচ্ছা আচ্ছা মোক ক'ম বাৰু দেউতাক
উম
কি চাউলৰ হেৰি আনি থৈছে বাৰু বাকী আলুটো আনিব লাগিব আৰু অ বাকী তোমাৰ অ বাকী তোমাৰ আলু কিমান ওলাই যায় মাটিত
আৰু এটা মাটিত মোৰ লগ সেইটো আইডিয়াটো সেইটো আই দুশ কেজি?
অ, দুশ
দুশ কেজি বেছি ওলাব দুশটা বহুত বেছি ওলাব হে -হে উম, দুশ আৰু বেছি ওলাব এতিয়া তোমাৰ বস্তাই ওলাব তাৰপা দছ- দছ বিয়ে পোন্ধৰটা বচ আলুৰ
অ, ঠিকে আছে তেনে।
ক'ৰ আহিযে?
অ, আচ্ছা-আচ্ছা। বাকী তোমাৰ মই চাইছো মেঘালেয়া ফালে গৈছিলো ন' মাজতে তেনে তাত চাইছো খেতি বিলাক মানে ভাল হয় মানে যেনেক কে আমাৰ ইয়াত মানে প্লেন ন' জাগাত ত' আমাৰ খেতি কৰিব ইমান দিগদাৰ নাই। কিন্তু মানে খেতিতো কেনেকুৱা পাহাৰৰ মাজত কৰে ন।
পাৰ মাজত তাত পানী পাই উম।
মানে সিহঁতৰ ওপৰত এটা খেতি তাৰপিছত তাৰ তলত এটা খেতি তাৰ তলত এনেকে-এনেকে আহি থাকে আৰু মানে উপপায় পানীটো এৰি দিয়ে উপপায়ত পানীটো তলত গৈ থাকে আৰু লাহে
নলা টাইপৰ খান্দি-খান্দি দিয়ে চাইডে চাইডে ভালে আৰু এইফালে তোমাৰ পাহাৰৰ এলেকাত মানে পুৰা গ্ৰীণ-গ্ৰীণ হয় নহয় মানে তাত
অ সেইটয়ে বাকী এটো এতিয়া আমাৰ ইয়াত ইমান ফেচিলিটিজ নাই বাৰু কিন্তু বাহিৰৰ দেশত তোমাৰ কেনেকে এইবিলাক খেতি কৰে ন বহুত ডাঙৰ ডাঙৰ মাটিত খেতি কৰে। চ' সিতে পানীটো দিয়ে প্লেনত-প্লেনত দি প্লেন বিলাক যে হয় যে পানী ষ্টৰ কৰি পানী ওপৰপায় পেলাই দিয়ে। হিন্তে তেনেক মই এটা ভিডিঅত চাইছিলো ভাল লাগে নক
আহি পেলাই ডাইৰেক্ট পানীখিনি মাৰি দিয়ে। আৰু বাহিৰৰ জেগাত বৰষুণ যদি নিদিওঁ তেনেহ'লে বৰষুণ আহাই দিব পাৰে সিহঁতে। আমাৰ
অহ বুজিছোঁ।
দেখিব লগা হয়।
সেইটোৱে।
বৰষুণ দিলেও
সেইটোয়ে বৰষুণ দিছে বাৰু ইয়াত ঠিকে আছে এতিয়া দি থাকক কিমান টাইম দিয়ে চাওঁ আৰু। অলপ পিছত সেইটোয়ে সেইটোয়ে এতিয়া সন্ধিয়া মানে যাম আৰু। খেটোত যোনটো এবিঘাত চাউল খেতি কৰিছো তাত অলপ পানী দি দিম আৰু। পানীটো নহলে।
উম।
উম।
চাই থকা লাহে লাহে।
বৰ্তাৰ নম্বৰটো দিবাচোন মই ফোন কৰিম।
অ বৰ্তা ঘৰত মই আবেলি যাম বাৰু। আবেলি গৈ পেলাই মই উ বৰ্তাৰ লগত কথা পাতি মই বৰ্তাৰ নাম্বাৰটো মই তোমাক দি দিব পাৰিম।
আচ্ছা হ'ব ঠিক আছে আৰু তুমি সন্ধিয়া মানে সন্ধিয়া মানে আহিব পাৰিবা নেকি মোৰ কাৰণে আলু খেতি কাৰণে বস্তুবিলাক ল'ব লাগে মানে বহুত বিলাক।
অ হ'ব পাৰিম।
হ'ব তেনে তুমি হ'ব হ'ব মই তোমাক পিক আপ কৰি লম তেনে।
অ আহি যাবা তুমি তেনেহলে মেইন ৰাস্তালৈকে।
অ হ'ব মই মেইন ৰাস্তালৈকে আহি যাম তোমাক লৈ ল'ম দেই। হ'ব দিয়া অ হ'ব দিয়া ঠিক আছে। অ'কে অ'কে বাই বাই।